হেল্ল'!
কি কৰি আছাৰো?
এয়া ভাতকেইটা খাই আহি পেলাই এনেই বাহিৰতে বহি আছো আৰু।
উম হম উম বাকী খবৰ খাতি নাই?
খবৰ খাতি মানে এইকেইদিন বহুত ব্যস্ত ফাৰ্মলে তোৰ এ আমাৰ ফাৰ্ম আছে যে ব্ৰইলাৰ
উম হম।
তালে তোৰ পোৱালি আহিছিলে আজি।
উম।
সেইটো কাৰণে তাত কাম বন কৰি থাকো ন অলপ ব্যস্ত হৈ আছিলো আৰু। মানে আগৰ যিখিনি পোৱালি আছিলে সেইখিনি নিলে নিয়াৰ পিছতো তাৰ যি যিখিনি গোবৰ সেইখিনি পেলাব লগা হ'ল তাৰপিছত নতুনকৈ লাইট উৱা চোৱা এনে এইবো উ কানেকচন কৰি থাকোতে মানে সময়ে পোৱা নাই ফোন চোন কৰিবলে আৰু।
তাকে তাকে মই ভাবিছো। কি হ'ল ফোন এটাও নাই সেইবাবে মই কৰিলো আও।
উম উম তই ভালে আছনে?
আছো আও যেন তেন।
এতিয়া কি কৰি আছ?
বাকী মই ঘৰতে আছো, কাম বন তেনেকে কৰা হোৱা নাই।
অ।
বাকী ভাত খালি ন।
উম ভাত খালো যে
ভাত কিহে খালি
ভাত এই পথাৰত জাল পাতিছিলে
উম হোম
লাগিলে মাছ তোৰ এইবোৰ গৰু মানে কাঠ মাছবোৰ যে এ তেনেকা লাগিলে, সেয়া বনালে তোৰ ভেদাইলতাৰ লগত তাৰপিছত তোৰ জিকাৰ ভাজি বনালে কুন্দুলিৰ ভাজি আৰু বুটৰ চাটনি।
অ', বুটৰ চাটনি ন?
উম।
ঠিকে আছে। মই এ খামগেহে আৰু বনাই মানে হৈছে। আজি অকনমান দেৰি হ'ল ঘৰত মানুহ নাছিলে।
অ' অ' কিহে বনাইছে ভাত?
ভাতটো দালি বনালে তাৰপৰা ঢেঁকীয়া শাক, লগত তোৰ, তাৰ তেনেকে নাই বাৰু চাটনি আছে তোৰ হেৰিৰ, উম বাঁহগাজ মানে তোৰ হেৰিয়েত, এইটো খৰিচা।
অ' বাঁহৰ গাজ মোয়ও বহুত দিন হ'ল নোখোৱা।
উম উম, আহিবি আকৌ, আমাৰ ঘৰতে খাব পাৰিবি ন।
তাকে এ আমাৰ ঘৰৰ ফালে মানে এ সেইটো ইমান বেছিকে নবনাই। এনে মানে বাঁহৰগাজটো বনাই কেনেকে গম পাৱা নেকি?
উম উম, বাঁহৰগাজতো মানে তোৰ, বাঁহৰ পৰা যোনতো নতুনকে গাজ ওলাই ন মানে মানে প্ৰথম, সৰুকে।
উম।
সেই গাজটো ছিঙি আনি পেলাই, ধুনীয়াকে পিহ অনাত বা মিক্সিত, মিক্সিত দিলে মানে বেছি সৰু হয়, কিন্তু মিকিনিত্স মিক্সিতদিও খাব পাৰি।
উম।
পিহনাত দি লৈ, পেলাই তোৰ মানে ধুনীয়াকে ৰ'দত শুকুৱাই, তাৰ পৰা আচাৰ বনাব পাৰি লগতে তোৰ কেঁচা কে থৈ দিলে যেনিবা কিবা তোৰ চাটনি বনাই খাব পাৰি।
অ' গম পাইছো, মই আকৌ হেই কেঁচাকে, মানে কেঁচাকে, বাঁহগাজতো টো দি পেলাই কিবা বনালে খাই বেছি ভাল পাওঁ, শুকানটোতকে।
উম হম, তাতে তাতে।
টেঙা ভাৱটো থাকে যে, সেই টেঙা ভাৱটোত বেছি ভাল লাগে।
হম, হম।
আমাৰ ঘৰফালে মানে এইটো নবনাই, মানুহকে
বাকী তহঁতৰ হৈইফালে, উম, উম, বাকী তহঁতৰফালে পানী হৈছে ন? মা
বহুত পানী। এইকেইদিন মানে তোৰ মিনিমাম পাচ দিনমান হৈছে ধাৰাসাৰ বৰষুণ, ক'তো মানু ওলাই যাব নোৱাৰি। গোটেই আমাৰ ঘৰত অ'-আহ
আমাৰফালে তেনেকে বৰষুণ নাই বাৰু।
অ', অ'।
বাকী আহে, দুদিন-তিনদিন মূৰত অকমানকে আহে।
হয়, হয়, বুজি পাইছো। আমাৰ বহুত গৰম ঔ মানে বৰষুণ যাক দিছে যদিও, গৰমতটো ক-কমা নাই অকণ।
উম, উম, বাকী কৰ'বাত ওলাই-মেলি গৈ ছানে?
ওলাই-মেলি তেনেকে যাবলৈ হোৱাই নাই।
অ', কিয় ওলাই যোৱা নাই?
তহঁতও খা-খবৰ নাই, কিনো ওলাই যাম আৰু।
উম, হয় বাৰু। মই অকমান বিজি আছো।
উম, বল নহ'লে ফুৰিবলে যাওঁ কৰ'বাত।
তাকে তাকে যাব লাগিব ক'ত বা যোৱা কথা ভাবিছ
মানে গৰমতটো বহুত পৰিছে যে মই ভাবি আছো আছিলো কি অকমান চেঁচাৰ ফালে গ'লে ভাল লাগিলে হেঁতেন
উম চেচা চাইডে যাব পাৰিলো হয় কিন্তু মানে মোৰ মোৰ লগৰ এজন আছে ম মানে চেচাত
হয়
কিন্তু মানে তাত তোৰ অকমান কিবা হুলস্থুলীয়া পৰিবেশ এটা হৈ আছে বুলি মই ক'লে মানে মুখী মই সুধিছিলো মানে সেইফালে কেনেকুৱা ভাল নে বেয়া মানে বতৰৰ কেনেকুৱা সুধিছিলো
হম
তেতিয়া সি মোক কলে মানে অকমান তাত কিবা বোলে হুলস্থুলীয়া পৰিৱেশ এটা হৈ আছে
হা
তাত যাব নোৱাৰি তাকে আমি কাজিৰঙা যাও বই কাজিৰঙা তাৰ পৰা ধুনীয়াকে উম জুবিন ক্ষেত্ৰ চাই বৈ মেলি গুচি আহিব পাৰিম
উম কাজিৰঙা যাব পাৰি বাৰ কাজিৰঙা মই গৈ পোৱা নাই কাজিৰঙ কিমান খিনি শুনি আছো মানে মোৰ গড় গড় হাতী এনেকে চোৱা চখ এটা আছে কিন্তু মই আজি একে গৈ পোৱা নাই তাত
উম হম ময় তেনেকে ওচৰৰ পৰা দেখা দেখা নাই কিন্তু মানে দেখিছো আৰু মানে আঁতৰৰ পৰা দেখিছো আগত গৈছিলো সৰুতে গৈছিলো
উম তাতোতো বহুত বিলুপ্ত পানী থাকে না যিটো বস্তু আজিলৈকে দেখা নাই তাত দেখি যাব মানে
হৰিণাৰ পৰা ধৰি লওক বাঘৰলৈকে দেখিবি আৰু
উম গম পাইছো
বিশ শিঙীয়া গড়টোতো অসমৰ বিশ
অসমৰ আজিকালি কাজিৰঙাতে পায় তাতে বিখ্যাত বেলেগতো নাপায় আৰু তই লগৰ কেইটাকো কবিচোন বাৰু
তাকে তাকে তইয়ও কবি তোৰ লগৰ দুজনো মানহ
উম উম তেনেকে সময় উলিয়াই যাব লাগিব আৰু
উম উম মইো দুজনক কৈছিলো বাৰু মানে এনেকে অকণমান ওলাই যাম সময় সুবিধা পালে
হম
তেতিয়া সিহঁতে কৈছিলে বোলে খবৰ দিবি যাম তেতিয়া তই এটা কাম কৰিবি উম তই এটা হোৱাটছপ গ্ৰুপ খুলিবি গ্ৰুপটোত তোৰ তোৰ লগৰ দুজনক এড কৰি দিবি
ঠিক আছে
আৰু মই মোৰ লগৰ দুজন যাম কৈছিলে শেহত দুজনক লগ কৰি দিম মানে অ এড কৰি দিম গ্ৰুপটোত আৰু তেতিয়া আমি ধুনীয়াকৈ যাব পাৰিম মানে গ্ৰুপতে আলোচনা কৰিলেও সকলোৱে খ'বৰ সময় সুবিধাটো মিলাই ল'ম
উম উম মানে ময়ো এতিয়া কথাটো কি কি হৈছে মানে ' তেনে মোৰ বৰ বেছি এটা কাম নাথাকে ফাৰ্মত এইকেইদিনত মানে তো দহ পোন্ধৰ দিন মানতে যদি যাব পৰা হয় তেতিয়া বেছি ভাল আছিলে বুলি ভাবোঁ মানে মানে অকমান
তাকে তাকে তাতে আকৌ আৰু এটা প্ৰব্লেম আছে কিন্তু খেতি বাতিটো আৰম্ভ
খেতি বাতিতটো আৰম্ভ কৰিছে আৰু এই সাত লাগি আছে যে এতিয়া
উম উম।
সাতৰ কেইদিনতে গ'লে প্ৰব্লেমটো বাৰু ইমান নাহে।
হয় বাৰু অ সেইটো বাকী তহঁতৰ মাটি ৰোৱা হৈছে নে?
মাটি ৰুোৱা হোৱা নাই হাথৰ পিছত আৰুে মানে হাতত এটা নিয়ম থাকে যে মাটি ৰুব নোপায়।
অ, অ।
মানে আমাৰ এইফালে তেনেকৈ হয় কঠীয়া পাৰি থোৱা আছে বাৰু।
উম কি কি কঠীয়া পৰা হ'ল।
কঠীয়া বৰা, আইজুং, শালি। তাৰপিছতোৰ এই ব্লেক ৰাইচ বুলি কোৱা চাউল এটা আছে চিনি পাৱ নে?
উম ব্লেক ৰাইচ নামটো শুনিছো মানে আমাৰ এইফালে ইমান হেৰি তেনেকে কৰা নহয় ন।
অ সেই মানে ব্লেক ৰাইচটো একচুৱেলি মানে ভাতৰ চাউল নহয় এইটো জলপান। ধানৰ লগত খায়।
উ
জলপান বনাব পাৰি তাৰাপা।
উম মই সেই চাউলটোৰ বিষয়ে সবিশেষ নাজানো বাৰু।
অ সেইটো হেৰি জলপান বনাই খাব পাৰি আৰু বগা পিঠাও বনাই সেইটো দি। মানে সেইটোতো প্ৰেচাৰ থকা মানুহৰ কাৰণে ভাল মানে।
অ মানে তাৰ এটা ঔষধি গুণো আছে।
ঔষধি গুণ আছে অ।
তাকে তাকে।
এইবাৰ খাই চাবিহি।
তাকে তাকে যাব লাগিব নিশ্চয় যাম সময় সুবিধা মিলাই পেলাই। বাকী আমি আৰু এটা কাম কৰিব।
উম কচোন।
যদিহেতোৰ আমি কাজিৰঙা চাইদ বা চাইডে যাব নোৱাৰো মানে কি বিশেষ অসুবিধাৰ কাৰণে আমি যাব নোৱাৰো
বুজি পাইছ না
তেতিয়া আমি মাজুলী চাইডে যাব পাৰো মাজুলী অলপ ওচৰো হ'ব ন
অ মাজুলীতো যাব পাৰি মাজুলী মই গৈ পোৱা নাই আজিলৈকে মানে মোৰ অকল মানে মাজুলীলৈ যাবলৈ মোৰ ভয় লাগে অইনটো নহয়। মানে ফেৰীত উঠিবলে মোৰ ভয় লাগে
হ হেৰিত হয় বাৰু সেইটো যান্ত্ৰিক দুৰ্ঘটনা কিবা কেতি কেতিয়াবা হয় কিন্তু এইটো নহয় যে সদায় হ'ব বা কিবা।
যাবলে মনটো আছে বাৰু।
তাকে তাকে উম। দলং খন হৈছে আৰু মোটামুটি মই খবৰ লৈছিলো মানে।
আহ।
এ তোৰ তহঁতৰ সেই চাইডৰ পৰা অলপ ওচৰে হয় ন।
আমাৰ সেইখিনিব ওচৰে অ আমাৰ এইখিনিতো ধূনাগুৰি ঘাট বুলি কয়।
উম উম।
উঠিব পাৰি।
তাকেই তাকে।
যাব লাগিব তাত সত্ৰও আছে নহয় কিবাখন।
উম তাকে সত্ৰ নগৰী বুলি কয় আৰু
মাজুলিৰ অ
আৰু তাতো তোৰ মুখা শিল্প তোৰ লগতে পৌৰাণিক তোৰ এই তুলসী গছ যে তুলসী গছৰ কিবা খুটা আছে বুলি কোৱা শুনিছো।
অ সেইটো ময়ো শুনি আছিলো অ তুলসী গছৰ এটা খুটাৰে গোটেই হেৰি বনাই থৈছে।
উম, উম তাকে আমি তেনেকুৱা জেগাবিলাক চালেও একো বেয়া নহয়।
বেয়া নহয়, বেয়া নহয়। আৰু এটা কাম কৰো তাতকে আমি অলপ দিন লৈ মানে ম তোমাৰ তিন দিন মান লৈ ইয়াৰ পৰা তোমাৰ মাজুলী গুচি যাও, মাজুলী দি ডাইৰেক্ট শিৱসাগৰ আমি গুচি যাও, শিৱসাগৰত তোমাৰ ৰংঘৰ, কাৰেংঘৰ চাব পাৰিম।
অহ ৰংঘৰ, কাৰেংঘৰ আৰু কি আছিলে তলাতল ঘৰ ন'।
ঘৰ।
সেইয়াতো আহ-আহোম যুগৰে হেৰি আছিলে ন'।
তাত যিখিনি খিনি মানে কাৰেংঘৰ, ৰংঘৰ আছে। চব মানে ডিমৰ বাকলি
তেনেকে বনাই থোৱা আছে, বৰা চাউল।
উম, তাকে আমাৰ অসমখন সঁচাকৈ তোৰ বহুত মনোমোহা ন'।
বহুত মানুহ হয়, তাৰপিছত তোৰ শিৱসাগৰৰ পৰা আহি টিলিঙা মন্দিৰ শুনিছনে নামটো
উম, শুনিছো- শুনিছো।
তাত বোলে যদি কিবা এটা মনৰ ইচ্ছা লৈ পেলাই এটা টিলিঙা মানে সেই ইচ্ছাটো পূৰণ হয়।
অ' হয় নেকি।
অটো।
জনা নাছিলো বাৰু। উম, উ যাব লাগিব, যাব লাগিব নিশ্চয়।
টো মানে যিটো টিলিঙা বান্ধিবি, সেই টিলিঙাটো আকৌ মানে মনৰ যেতিয়া পূৰণ হ'ব, তেতিয়া সেই টিলিঙাটো খুলি থৈ আহিব লাগে।
অ' সেইটো সেই সেইটো কেনেকে সম্ভৱ মানে ধৰি লও আজি মই গলো হা মই গৈ এতিয়া এটা টিলিঙা বান্ধি থৈ আহিলো ধুনীয়াকে
অহ।
মই এইটো বেয়া ভাবি কোৱা নাই মানে ধুনীয়াকে মই টিলিঙা টো বান্ধি লো কিন্তু তাতে গৈ ধৰি লও বেলেগ এজনে টিঙা বান্ধি দিলে।
উম'।
তেতিয়া মানে তোৰ মোৰ টিলিঙাতটো মই
নহয় তোৰ বুলি নহয়, যিকোনো এটা টিলিঙা খুলিলেই হয় মানে।
অ'।
মানে ভগৱানৰ ওচৰতটো এইটো তোৰ এইটো মোৰ বুলি আমি ক'ব নোৱাৰো ন'
হয়-হয় বাৰু
এইটো বাও মানে এতিয়া আগৰ দিনৰ মানুহখিনিয়ে কৰি থৈছে। এইটো কৰিলে, এইটো হয় বুলি, আমিতো তেনেকেই মানিব লাগিব ন'।
হয়-হয় তাকে এটা বিশ্বাস আছে।
বিশ্বাস সেইটো বিশ্বাস।
উম, বিশ্বাসটো কথা বাৰু ভগৱানৰ ওপৰত সিমান কণ বিশ্বাস লাগে। উম'।
বাকী তহৰ ঘৰত মাহঁতৰ কচোন।
কি মাহঁতৰ খবৰ!
উম-উম ঠিকে আছে, তাৰপিছত দাদা ক'ত আছে।
দাদা বৰ্তমান ঘৰত নাই লগৰ এজনৰ সৈতে অলপ ওলাই